হেল্ল', হেল্ল'। হেল্ল'। হেল্ল', অঁ মাতটো পাইছা।
পাইছোঁ পাইছোঁ।
ইহ কি খবৰ?
এই জাষ্ট এই ভাত খালোঁ।
ভাত, কিহে দি আজি?
ভাত, আজি মানে এইটো এই অলপ মাংস অলপ আনিছিলোঁ।
মাংস কিহৰ?
মুৰ্গী
লোকেল
এই নহয় লোকেল নহয়। ব্ৰয়লাৰে আনলো। অঁ অঁ। অলপ আনলো আনি কিনে অলপ। বনা বনালা, এনেকা খালোঁ। কাইলৈ। আৰু জাষ্ট এই মই জাষ্ট এনেই অলপ বহি আছোঁ আৰু। ৰুমতে এটা। বহী এনেকা, অলপ লৰাবা। কথাই পাতোঁ। তোমাৰ লগত।
উম নাই নাই ভালে হৈছে ম খালোঁ খালোঁ, এই মাত্ৰ খাই খাই আহিলোঁ।
অ, আজি বাহিৰত যোৱা নাই।
আজি গৈছো। আছিলোঁ বাহিৰত গৈ আহিলোঁ, অলপ আগতে দহট মানত আহিলো।। আহি কিনে, ভাতটো খাই দিলো। আজি যে। ব্ৰইলাৰ খালা খা। কল পিনিছা। এই মঙ্গলবাৰে নিৰমিষ
অ অ অ অ মাইনা অ। আগতে মই নিৰামিষ খাইছিলোঁ। কিন্তু এতিয়া বত- খোৱা হোৱা নাই। আগতে দেৰি আছিল মই। অ মঙ্গলবাৰতটো নিৰামিষেই আছিলে। অ কিন্তু আজিকালি নিৰামিষটো নোহোৱা হলে, আহ শ শনিবাৰতটো আছে শনিবাৰটো আছে। কিন্তু বাকী মঙ্গলবাৰতটো মানা হোৱা নাই আৰু।
আচ্ছা। আচ্ছা হেল্লো, মাত পাইছা, মাতটো পাইছা।
হা হা, অ পাইছো কিবা এটা। মোৰ এটা কিবা, কল এটা আহি আছে।
অ নাই নাই থাকক, সেইটো থাকক একো নাই। আচ্ছা, কলো কি মাইনা মাইনা কে একো নহয়, মাইনা কেনে আছে অ অলপ ভাবিছিল।
মাইনাই, থাকেই মোৰ লগত অঁ মাইনা সে মোৰ লগতে থাকে এ চিল্লাই আছে শুনিছানে?
অঁ পাইছোঁ পাইছোঁ।
হাহ, শুনিছা, মাইনা, আমাতকৈ অলপ এই দশ মিনিটমান আগত খাল দশ মিনিটমান খোৱাৰ পিছত এতিয়া এই, লগত ৰাখি এনেকৈ আমি খাই আছোঁ আৰু। মোৰ খোৱা হ'ল, মিছেছে খাই আছে আৰু।
মাইনাই কি খায় ভাত তাত খায় নে? বোলো মাইনাই ভাত খায়?
খাই।
নেকি?
অঁ খাই খাই খাই, ভাত খাই অঁ মাছ, চব খায়। পনীৰ বেছি খায়।
ফল-মূলতও খায়, ফল-মূলতও খায়। আমাক তাক যে কি হৈছে বুজছ বুজছা না, ফল একদম নাখায় একেবাৰে নাখা খায় পোৱা নাই এটা ফলও মুখত নিদিয়ে এইজ
ফল মানে আমাৰ হেৰি কলটো খুৱাও কল আৰু এইফালে লে আমটো খাই। বাকী কল কলটো খায় বাকী খায়েই কিবাকিবি এনেকৈ দে অলপ অলপ খায় সিমান নাখায় আৰু আৰু আমটো খায় কিন্তু খুব খায় আম।
হয় নেকি এ আমাৰ তাই ঘৃণ পায় কি খুব ঘৃণ পায় অলপ যদি মানে বিজল বিজল অলপ মানে অলপ সেই হয় নাম কলগিলাক কল হওক আম হওক এইয়াৰ নাখাব। অ
এই নাই অলপ মাজে মাজে অলপ খোৱাৰে চেষ্টা কৰিলে লাহে লাহে আহিব। হয়
এই নাই কম জৰ জবৰজচটি কৰো, আজি এজন বন্ধুৱে ভাল বস্তু দিছে।
কি কি দিছে?
সি কল যে আৰু কি মানে এই গাখীৰ চ চাক লগত মিক্স কৰি শেক বনাই। আইচক্ৰিম টাইপৰ বনাই।
অ অ এইটো অ সেনেকে পাৰিবা এনেকে অ
নহ'লে উপায় নাই উম আইচক্ৰীম খুব ভাল পায় অম ফোন কৰিলেই ক'ব মানে বেংগলীত কয় আৰু আমাৰ জন্য আইচক্ৰীম
অ এ কথা কবা পৰা হৈছে
অ অ কথা কয় কথা কয় কেতিয়াবা আৰু ফোন কৰে আমাৰ জন্য পলিপপ নি আছ া মানে ললিপপ
অ হি হি
এই বিৰা উম আমাৰ জন্য কথাবিলাক একদম ধুনীয়াকে মানে নকৰে লাহে লাহে ক'ব
বাকী আৰু এই অ ক'ত পৰিল।
বিচনাতে।
অ ওপৰৰ পৰা পৰছে নেকি তলত।
পিছফালে দোষ। পাইছে ফাটিয়ে গেছে। গেছে বাল্ড ওলাইছে উম। হয়।
বল্ডলৈ গৈছে। এ।
পিছত আৰু ডক্টৰ দেখ।
ব্লাড ওলাই গলে এক একো নাই ব্লাড ওলাইতো ভালে হৈছে কাৰণ ব্লাড নল। তোমাৰ এইফালে ফুলি থাকিল হয় ন।
অ ফুলি থাকিল হয় পিছত সেই মানে অলপ ঠাণ্ডা পানী দি ভালকে ধুমচি মুচী দি ফাটিছে নহয় বাত। কটা নাই মানে সেই হৈছে আৰু অলপ মানে জোঙা আছিলতো কাঠৰ সেইটো।
অ অ কাঠত লাগছে।
আৰু স্কিন টো কোমল না মানে সেইটো ফুটা টাইপৰ হৈ গৈছে অলপ। স্কিনটোত। তাৰ পিছত তাকো চালো ভয় খাই আছিলো মই কালি। কি বা হয় কি নহয়।
এ একো নহয় মাথাত নে ক'ত ক'ত দুুব পাইছে মাথাত নে ক'ত।
মাথাতে মাথাাতে পিছফালে অ সেইটাইতো বেছি ভয় খাই আছিলো। বাকীতো হাত ভৰি ইমান ভয় নাখাওঁ একদিন। চকুৰ ওপৰত কাটছে পাথৰ লাগি।
দিগদাৰ হোৱাটছপ হোৱাটছএপ বিলাকৰ কাৰানে দিগদাৰেই।
আৰু মেইন প্ৰব্লেম হল কি আমি দুজনে। গুচি যাওঁ।
হম হুম হুম চাই গাই সৰুৰ মানুহ যায় না।
ঘৰৰ মানুহে চাই আৰু এটা মানুহো ৰাখছোঁ।
মানুহ মানে মতা মানুহ নে মাইকী মানুহ
মাইকী মানুহ মাইকী মানুহ মাইকী মানুহ এটা ৰাখটো এজনী তাই পাঁচ হাজাৰ লয় মাহত চব। কাম কৰে।
কিমান লয় মাহত।
ফাইভ থাউজেন্দ, অ যেনা মানে কি উ গোটেইখিনি চাই না,
গোটেইখিনি মানে চাৰে সাতটা মানত আহে, চাৰে সাতটাৰ পৰা আহি- তিনিটালৈ থাকে আৰু।
অ এই তত ল'ব‌ই তেনেহ'লে, আমাৰটা আহে দছটাৰ দছটা চাৰে দছটাত আহে। মোটামুটি চাৰি টা চাৰে চাৰিটা লৈকে থাকি গুচি যায়।
অ অ একেই হয় সময়টো। তাইৰ ইফালে আমাৰ সোনকালে আহি দেৰিকৈ সোনকালে যায়। অলপ দেৰিকৈ আহি অলপ দেৰিকৈ যায়। আমাৰ এই আৰু আমি থকা সময়খিনিহে বাকী আৰু তেওঁ নিজৰ ইচ্ছামতে থাকিব পাৰে ধুনীয়াকে যি কৰে কৰিল, ভাত বনাল। কিবা বনাল মাইনা চাইনা হ'ল। নিজাৰ ইচ্ছামতো কৰি থাকে আৰু। আমি আৰু মই দছটা চাৰে নটাত মানত ওলাই যাওঁ। ওলাই যায় সেনে আজি ক্লাবত গোটেইবিলাক লৰা আহিছিল নে?
নাই আজি আমাৰ আমি আগৰকেইটাই। আজি আৰু সেই আছিল। আমাৰ ডায়াবেটিস
আহিছিলে প্ৰায় অ'হ আচ্ছা! চব আহিছিলে আজি, অ'হ কানা।
সিংগাৰটো অহা বাদে দিছে
অ। অৌৰ চিংগাৰে দেখো কি গান দিছে আজিও।
বা আজি গান গাইছেই আজি। গানৰো হেৰি পাইছোঁ আৰু। বোলো মোক আৰু ঐ, আমাৰ গুৱাহাটীৱালাই ছেক্ৰেটেৰিএতে ফোন কৰিছিলে আৰু মেচেজ দিছে চেক্ৰেটেৰিএতে।
আচ্ছা! গম পাইছোঁ, গম পাইছোঁ।
চেক্রেটেৰীত যে সি ফোন কৰি সি মানে মেচজ দিছে সি। আপোনাৰ, আপোনাৰ অ'হ আপোনাৰ ভাগ মাৰা গ'ল। মই বোলোঁ, মাৰাক দেই। উপায় নাই আৰ এতিয়া আৰু, লাইন বেলেগ হৈ গিছে তাৰ এতিয়া।
উম।
সি এতিয়া আগৰ লাইনত নাই এতিয়া অলপ বেলেগ হয়। সি ইমান গম নাপাই চাগে। ছেক্ৰেটাৰীতে ইমান গম নাপায় নেকি? অ' অ' অ', আজিকালি ষ্টেটাছবিলাক দেখো-ছব সেই ফালৰএ হা
চব সেইফালৰ, এটাও নাই। বেলেগ ষ্টেটাছ নাইয়ে বেলেগ ষ্টেটাছ নাইয়ে।
অ তাকেইটো। মই তাকে চাইে থাকোঁ- আমাৰ আৰু মিছেছেও হাঃ হাঃ
উপায় নাই।
অ হ'লেও সিগিলা নিজে বুজি পাব।
নিজে বুজি মানে এখন আৰু কি কবি, বুটছা না নাই? উম, সি সিবিলাক খাতিৰ নকৰে, খাতিৰ নকৰে। এ কই লাভ নাই, তাক ক'লে বেয়াহে পাব।
খাতিৰ নকৰে, খাতিন নকৰা নহয়! য়ে নিজৰও অলপ বেয়া লাগব লাগে না। বেলেগৰ ঘৰুৱা কামত ইমান সদায় গৈ গৈ গান গাই থকাটো অলপ সেইফালৰ মানুহে বা কি ভাবে, সেইটো ভাববা লাগে না। সদায় যায়। বোলে আজিকালি।
সদায় কৰে, আজিওতো দেখলো আমি। যিদিনা খন আহোঁ দছতামানত হা, আমি যে দছটামানত আহোঁ দছ মানত জাং মানে ঘৰত আহো যে তাৰে পৰা হা, তেতিয়া দেখা পাওঁ গাড়ী নাই তাই তাৰ মানে আহাই নাই যেতিয়ালেকে। চালে বৌ অকলে থাকে মাইন মাইনাক লৈ।
তাকেতো মই সে বোলো অকলে থাকে সফালে তাতে সফালে পাই থাকে। ত হলেও অকলে আৰু এ লৈ যোৱা আৰু এটা অকলো থকা কথা থাকা না টাইম দিব লাগিব না ঘৰত। এ বেলেগৰ কথানো কি ক'ম আৰু যাৰ যেনেকে যি ইচ্ছা কৰি থাকক আৰু।
সেইটোৱে আমি ইচ্ছাকে টাইম দিবা না- কৰু হয় নে নহয়?
এ লাহে লাহে আৰু এ উম উম উম দেখা পাল দে আৰু কালি পাই স্কুল আছে,
কালি অ ৰাতিপুৱাই যাবা লাগিল বিদ্যালয়লৈ। বোৰ বোৰটো এতিয়া ভাল হৈছে। তে অলপ দেৰিকে হ'লে হয়।
ন, হে?
বো বহুত এতিয়া দেৰিকে ওলাল বোধ হয়। হেল্ল'
অঁ চাৰে সাতটাত লৈ যাওঁ চাৰে সাত
চাৰে সাত অ টাইম মাজে দিয়ে আহে আচ্ছা চাৰে আঠ তাত মে হাল মাল মান পণাৰাত তাত যাই পোৱা তাৰলৈকে
আহ ন তাতে গাড়ী তাতে উঠাই দিওঁ চাৰে আাঠটাত গৈ পাই আৰু ধুনীয়াকে
আহ বঢ়িয়া
আৰু আহোতে আৰু আহে যেতিয়া ইচ্ছা তেতিয়াই আহে আৰু আহি কিনে আৰু ইফালে কৰি থাকে আৰু কিবাকিবি তাৰপিছত মই আহি পাওঁ অ
আচ্ছা বদলীকৰণ এপ্লাই এ হেৰি কৰা হল ন নাই এপ্লাই কৰা হ'ল নে নাই
কৰিছে এপ এপ্লাই কৰি থৈছে অ কৰিছে কৰি থৈ দিছে কি কব দে দেহিবানে দে কিবা সেই নহ কিবা চেঞ্চাছৰ কা হেৰি অহাৰ কাৰণে বোলে এক বছৰ বন্ধত ধৰিছে স এইটো কিবা চেন
অহ সিতাতো ময়ো শুনি আছো ৰে এতিয়া কি কৰে ক'ব নোৱাৰো আৰু
সেইটোৰ কাৰণে কিবা শুনি আছোঁ কিবা কৰে থাকক দে হ'লেই হ'ল নহ'লে কথা নাই।
সেইটো সবাইতো নাই আমাৰ হাতত থাকো কথা নাছিল। অ চেঞ্চাছ মোটামতি ই মাচতে পাবতো তো মোটামুটি সেইবাৰ অহা বছৰ আৰু কি জুন জুলাই জুন জুলাইত হ'লে হ'ব আৰু এক বছৰ মোটামুতি
অহা বছৰ সেইটোৱে জুন জুলাই অ সেনেকুৱাই হ'ব এতিয়া
আৰু উপায় নাই অপেক্ষা কৰাৰ বাহিৰেতো আমাৰ হাতত কিছুেই নাই উ আৰু বাকী এই খোৱা শুৱা কেইটা
বাকী আৰু এতিয়া আৰু এ মাইনাটো ঘোমালেহে ঘোমাব পাৰিম। হে হে হে এই যেতিয়ালৈ নুঘুমাই তেতিয়ালৈ আমাৰো আ- আমাৰো এই চাৰে এঘাৰটা বাৰটা বাজি যাব।
আৰু উঠে কেইটাত?
সাতটা চাৰে সাতটা।
দিনতো ঘুমায় আৰ?
দিনত ঘোমাই অলপ ঘোমাই